শুনিছ নাই মই মই শুনিছো তই শুনিছ নাই।
অ মই শুনি আছো এই ইয়াৰ আগত নেট বেয়া হল চাগে সেইকাৰণে নুশুনা হৈ থাকিলো। এতিয়া শুনিছো ভালকে শুনি আছো তই মোৰ মাতটো ভালকে শুনিছ নাই।
অ', ভালকে শুনিছো।
অ দেৰিকে গৈছে নেকি আকৌ।
নাই অহা নাই অহা।
অ ঠিকে আছে তাপা কি কৰি আছা।
মইতো বহি আছোঁ বাহিৰত।
অঁ অঁ বাকী ভাত পানী খালে নাই।
নায় অলপ পিচত খাম আৰু এতিয়া।
আহ এই এতিয়া টাইম পোৱা নাই। টাইম হোৱা নাই এতিয়া ঐ ইমান ৰাতিপুৱা ক'ত খাই দেৰিকে খাম অলপ। বাকী খবৰ খাতি ক।
সেইটোৱেই খবৰ খতিটো ভালেই আৰু কি কবি।
অ', ঠিকে আছে ভালেই যদি। আমাৰ ইয়াত বৰ এটা ঠিক নহয় আমাৰ খেতি পথাৰত লাগি থাকিব লগা হৈছে যে সেইকাৰণে ইমান ঠিক নহয়।
তুমি পথাৰত জানা কোচো মাৰোঁ তাৰপিছত অ', ৰোৱা ৰুওঁ। সেনেকা কৰি থাকোঁতে দিনকাল গৈছে আৰু।
খেতি পথাৰত আৰু তইয়ে লাগিছ হয় নাই।
অ অ তইতো নাই অহা ঘৰত বহি থাকিবহে লাগে আৰু। তোমাৰ এতিয়া কিমান কষ্ট পথাৰত যাব লাগে ৰোৱনীক ভাত দিব লাগে ভাত বনাব লাগে। তেল চেল আনিব লাগে আকৌ ৰোৱা ৰুব লাগে কঠিয়া কহাব লাগে। কঠীয়া তুলিব লাগে এই বহুত কাম আমাৰ এই বাৰিষা চিজনত আমাৰ আৰামে নাই।
এনেই আজিলৈকে কঠিয়া তুলি কঠিয়া তুলি পাইছনে বাৰু?
এ কেলে পোৱা নাই আকৌ কঠীয়া তুলি আমি ৰুওঁ হয় কঠীয়া তুলি তুলি ৰুওঁ। তহঁতৰ নিচিনা আমাৰ মানে জীৱনতো নহয় মানে গম পাৱ নাই তহঁতে ইমান বহি বহি সৰুৰ পৰা বেলেগে গৰম বন্ধত ফুৰিবলৈ যায় কৰ'বাত কৰ'বাত আমাৰ সেইটো লাইফ নাই আৰু আমি এতিয়া খেতি পথাৰতে থাকিব লাগিব আকৌ কলেজে খুলিব এতিয়া খেতিপথাৰ এডায় হওঁ মানে কলেজে খুলিব আকৌ কলেজ যা আমাৰ ফুৰিবলৈ মে টাইমে নাপালোঁ গম পাৱ নে? তহঁতৰ ভাল আৰু ফুৰিবলৈ যাব পাৰ তহঁতৰহে মজা আৰু।
তাকে বহুত কষ্ট কৰিছে দেখোন ল'ৰা টো।
অ সেইকাৰণে খীণাই গৈছোঁ ক কষ্ট কৰি কৰি বহুত খীণাই গলো না। ভাত পানী বেছিকৈ খাব নোৱাৰোঁ। আৰু মানুহে কয় কষ্ট কৰিলে ভাত পানী বেছিকে খাব পাৰে বুলি আমাৰ মোৰ মানে ইঞ্জিনটো বেয়া নেকি? মানে কষ্ট কৰিলে মানে ভাত খাবলৈ নোৱাৰোঁ। ভাত নোসোমাই মানে সেইকাৰণে খীনাই গৈছোঁ আৰু এই কেইদিন।
কষ্ট নাই।
অ
আঠটা মানত বহি থাকোঁ বহি থাকোঁ আকৌ শু আকৌ উঠোঙ সেই তেনেকেই আৰু তেনেকেই জীৱনটো পাৰ কৰি আছোঁ আৰু।
তহতই লাইফ আৰু সেইটো ত ঘৰতে শুই বহি থাকিব লাগে আৰু আমাৰ এতিয়া ৰ'দত কোলা হৈ গৈছোঁ আমি ইমান ৰ'দ দিছে কোলা হৈ গৈছোঁ কোলে পথাৰত গৈ গৈ গোটেই কয়লাৰ নিচিনা হৈ গৈছোঁগে।
ঠিকে আছে দে কষ্ট কৰিবই লাগে কষ্ট কৰিলে ভাল হয়।
কষ্টৰ ফল মিঠা বুলি কয়, এতিয়া মিঠা হয় নে নহয় এতিয়া নাজানো আও।
একদম হাজবেণ্ড মেটেৰিয়েল দেখোন ল'ৰাটো।
আঁহ এই কি কবি। কৰিব লাগিব ছোৱালী নথকা ঘৰত এইবিলাক চব কৰিব লাগিব ন। ত এতিয়া ছোৱালীয়ে থকা হলে ছোৱালী কাম খিনি কৰিব লাগিব এতিয়া মই ল'ৰা ন। ছোৱালী কামো কৰিব লাগিব, ল'ৰা কামো কৰিব লাগিব চবফালে কৰিব লাগিব ন। আৰু ঘৰত মানুহ বেছি নাই নহয়, তিনটা‌ লৰা তিনটা মানুহে চবফালে কৰিব লাগিব মই।
সাংসাৰিক সাংসাৰিক কি জীৱন ভুগিবই লাগিব আহিচ যেতিয়া পৃথিৱীলে।
তাকে তহঁতৰ নিচিনা আৰাম নাই আও আমাৰ, তহঁতে বহুত বহুত মজা জীৱন জীয়াই আছে ক তহঁতে।
আমাৰ ইমান কষ্ট নাই বাৰু দেই, তোৰ নিচিনা আমাৰ নাই ধৰি ল ইমান ৰাতিপুৱাতে শুই উঠিয়েইটো কঠিয়া তোল আকৌ কঠীয়া দেগে আকৌ কঠীয়া ৰুগে আকৌ তেনেকে কঠিয়া তেল আন তেল আনগে আৰু বনিলে ভাত বনা চাহ বনাাই ইমান কষ্ট নাই বাৰু আমাৰ।
সেইটোয়ে তহঁত ভাল আও ৰোৱণী চোৱণনি নালাগে ডাইৰেক্ট অৰ্ডাৰ দি দিয়। পইচা গেচা গেচ দি দিয়, তাৰ পিছত আহ কিনো আও বহি বহি পইচা দি দিলে হৈ গ'লচোন, চব আজিকালি পইচাহে খেল অঁ পইচ চা নাই সেইকাৰণে নিজে কৰি থাকিব লগা হৈছে, এতিয়া পইচা থকা হলে এই এইটো অলপ পইচা দিছো তোক কৰ এইখিনি কৰ সেনেকে কৈ পেলাই আমাৰ মানে অকাততো নাই ন এতিয়া। পইচা থাকিলেহে মানুহৰ বস্তুটো পায় ন, এতিয়া আমাৰ পইচা নাই তহঁত পইচা ত‌ই গাছ কে দি দিছই ঐ হৈ গল বহি বহি হৈ গল তাৰ।
সেইটোয়ে আমাৰ এতিয়াতো ম'ম মইতো আজিলৈকে কঠিয়া তলিত ভৰিয়ে দি পোৱা নাই তো আজি এতিয়াতো ধৰি লও মোৰ বিশ বছৰ হৈ গ'ল।
অঁ অঁ সেইকাৰণে গম পাইছো বাৰু উম।
কঠীয়া তলিত মানে ভৰিয়ে গচ গচকিয়ে পোৱা নাই কঠীয়া তল কেনেকে উঘালে বা কি কৰে। কিন্তু দেখো দেখি মানে লাইক গম পাও বাই কষ্টকৰ তোমাৰ মে বাৰু ল'ৰাটো ক্ষিনাই গৈছো বাওঁ।
অঁ সেইটোয়েতো মই কষ্টত এই কষ্টত ডাঙৰ হোৱা ন সেইকাৰণে ক্ষিনাই গৈছো পিছলৈ কি হয় নাজানো আও। পিছত শকত হব পাৰিলে পাৰিম আও পইচা আহিলে যদি পইচা নাহে এনেকে থাকিব লাগিব আও।
অলপ আৰামত আহ অলপ আৰামত খাবলে সি আৰামত খাবলে শিখ তেতিয়াহে তই শি শকত হয়।
হেয়ে এতিয়া আৰামত খাবলৈ যে আমাৰ পইচা নাই সেইকাৰণে মানে আৰামত খাব পৰা নাই গম পোৱা নাই। ত‌ই পইচা যেতিয়া আৰামত খাই আছ মানুহ লগাইছ পইচা দিছ মানুহক তাৰপৰা ভাত চাত বনাবলৈও চাগে পইচাই দি দিয়, আৰু বেলেগৰ পৰা মানুহ আন চাগে। চাহ বনাবলৈ ভাত বনাবলৈ হয় নাই?
অঁ হয় বাও আমি মই আমি আমি তো কঠিয় তোলাৰ পৰা ধৰি ল তোৰ মাটি ৰোৱা ইফালে তোৰ ধৰি ল আলি পাৰ দিয়া আলি কটা তাৰ পিছত আ কৌ তোৰ ধান কটা ধান অনা ধান মৰা একদম পইচা দিয়ে কৰো চব পইচা দি অল পইচা দি মানে।
সেয়া আকৌ আমাৰ এতিয়া পইচা নাই যে আমি এতিয়া ৰোৱাওতো দিব লাগে, আকৌ এইটো ৰুবও লাগে কঢ়িয়াবও লাগে আলি পাৰ নি জে কাটিব লাগে। তাৰপিছত আকৌ ধান কটা টাইমতো ধান নিজে কাটিব লাগে, নিজে আনিব লাগে নিজে মাৰিব লাগে। পইচা নাই যে সেইকাৰণে আৰ নিজে কৰি থাকিব লগা হৈছে আও এতিয়া। কি কবি। পইচা থকা হ'লে মানুহৰ লগাই-মেলি কৰিব পাৰিলোঁহেতেন। আজিকালি মানে পইচা মেইন গম পাৱ নাই?
কথাটো এইটো মানে তই এতিয়া ধৰি ল'। তহঁত দুখীয়া হৈ জনম ললি তাতটোৰ ভুল নাছিলে, কিন্তু তই যদি দুখীয়া হৈ মৰ তাত, নিশ্চয় তোৰ ভুল হ'ব।
মোৰ ভুল হ'ব। ত' মই এতিয়া কষ্ট কৰিব লাগিব ন'? সেইকাৰণে কষ্ট কৰি আছোঁ। পিছলৈ ফলটো কি পাও বাও?
অ। কষ্ট কৰিলেই যে ধনী হ'ব সেইবোৰ মানে নাই। এতিয়া ধৰি ল' ত' হাজিৰা কৰা মানুহকেইটাই কিমান কষ্ট কৰে। তেওঁ ধনী হ'ব পাইছে জানো? নাই হোৱা ন'।
এই ধনী, হাজিৰা কৰা কেইটায়ে বেছি ধনী। গম পাৱ নাই তই? ডেইলি যদি পাঁচশ-পাঁচশ ছশ-ছশকে পায়।
ক'বলৈহে সহজ। তই সাজে। তেনেকে নহয়, তই এতিয়া ধৰি ল' সিহেতি ডেইলি পাঁচশকে পায় হয়নে?
আ।
তেওঁলোক' আকৌ দেইলি যে খোৱা বস্তু কিনিব লাগে ধৰি ল'লো।
হয়, সেইটো হয়। এ, আমাৰ আকৌ ইয়াত এটা আছে, এনেকে তোৰ হাজিৰা কৰি কৰি গাড়ী কিনি নিলে, এতিয়া তাৰপা এ আৰ চি চিৰ ঘৰ বনাই আছে পুৰা। হাজিৰা কৰা মানু্হ, আমাৰে ইমান নাই।
তোক, কপালত লিখা থাকিব লাগিব। তই যে তই ধনী হ'বি বুলি, তই কপালত তই ভাল কৰ্ম কৰিব লাগিব, তেতিয়াহে ফল পাবি।
সেইটোয়ে, এই আৰু ইয়াত হেৰি থাকিব লাগিব- মাথাটো। খটাব পাৰিব লাগিব যে ইমানটো খালে মই ইমানটো সাঁচিব পাৰিব লাগিব এনেকে বুলি। থৈ মেলিহে যাব লাগিব। তই যদি গোটেই পাঁচশ টকাটো পাঁচশ টকাই খাই পেলা তেতিয়াহ'লে ক'ত থাকিব? পাঁচশ টকাৰ পা কমচে কম দুশ টকা ৰাখি যা। ডেইলি যদি দুশ টকাকে ৰাখ'। তই যদি দচ দিনো হেৰি কৰ' এনেকুৱা হাজিৰা কৰ'। দুই দহ গুণ কিমান? দুহেজাৰ টকা তাত বনিয়ে আছে।
হয়, হয় দেই। মই চা মই চাইছো মানে তোৰ কষ্ট কৰা হেৰিটোও আছে, তাৰ পা তোৰ ধৰি ল', এনেকে কেলকুলেশ্যনৰ হিচাপ টো আছে, কিমান সাঁচিব লাগে। ত' অলপ ওপৰলে যাবি যাবি নিচিনা লাগিছে মানে মো।
সেইটোয়েটো, কষ্ট কৰিলে মাৰ মানে ভগৱানে চাব ন', যাৰ কষ্ট ত কৰি আছোঁ যে সেইকাৰনে চাই আছে চাগে অলপ।
চাগে তোৰ সাংসাৰিক জীৱনটো ভালেই হ'ব চাগে দেই, পিছলৈ গৈ মানে ধৰি লও ইটা ফল, ইমান কষ্টও কৰিব পাৰ যেতিয়া।
অ, তাকে। কি হয় গৈ এতিয়া ভগৱানে জানে। ভগৱানে বা কেনেকে পঠাইছে? এতিয়া কথাটোৰ লগতহে কথা, আমি মালিকজনে ওপৰত যেনেকে দিব আমি তেনেকে ল'ব লাগিব, এতিয়া মালিকে কি বা দিছে এতিয়া? এতিয়া, পথাৰত মানুহ লগালে ন ন ৰহ। পথাৰাত মানুহ লগালেই এতিয়া মালিকে ক'ব লাগিব, ইমানখিনি পায় ইমানখিনিলৈ ৰুবি। এতিয়া আ সেই ওপৰৰ মালিকজনে আহা মোক ক'ব লাগিব ন'। তই ইমানটোৰ পৰা ইমানটো কিবা কৰিব পাৰিবি, ইমানটোৰ পৰা ইমানটো কিবা হেৰি কৰিব পাৰিবি।
নহয় তোৰ কপালত যিহেতু সত্য জীৱনত যিটো হ'ব সেইটো কপালত আগতীয়াকে লিখা থাকে সেইটো হয়।
অ', সেইটো প্ৰতি কষ্ট কৰিব লাগিব ন'?
কৰ্ম পৰিৱৰ্তে সেইটো হ'ব গ'ম পাৱ নে নাপাৱ, তই যদি বেয়া কৰ্ম কৰ সেইটো যেতিয়া ফলটো কমিব ভাল কৰ্ম কৰিলে ফলটো বাঢ়িব তেনেকুৱা আৰু।
হয়, তই জান আকৌ দেই এই কথাবিলাক।
এই মই জানো নহয় ইবুৰ মইতো
ঘৰত বহি বহি সেইবিলাকে চাই থকা হয়, সেইকাৰণে জানো আৰু। আমি এতিয়া হে পথাৰলৈ গৈ থাকো যে, সেইকাৰণে অ'।
মই মাজতে জ্যোতিষী শিকিছিলো নহয় তেতিয়া মানে এইবোৰ বহুত জ্ঞান পালোঁ অলপ। মই চাইছো মানে তোৰ এতিয়া তোৰ লাইফটো মই চাইছো নহয় ধৰি ল' তোৰ এতিয়া কপালখনো ভাল ধৰি লওক কষ্টও কৰিব পাৰ নিশ্চয় উন্নতি হ'ব কেলে নহ'ব।
সেই তাকে। আৰু ইয়া এতিয়া ঘৰত বহি থকা ঘৰত বহি বহি মানে সেইবিলাক পঢ়িব পাৰিলে আমাৰো জ্ঞান এটা হ'ল হেতেন, এতিয়া আমি পথাৰত গৈ থাকো যে, দিনটো পথাৰত থাকোগৈ মই এই যামেই অকমান পিছত পথাৰলৈ। আহ খোজকাঢ়ি খোজ কাঢ়ি যাব লাগিব বাহন নাই এতিয়া খোজকাঢ়ি যাব লাগিব। এআঠু এআঠু বোকা সেইখিনি যাওঁতে মানে তোৰ দহটা মানে বাজিবগৈ, বহুত দূৰ পথাৰ ন' খোজ কাঢ়ি যাব লাগিব তাতে।
অ', অ', এই আমাৰ হেৰি পথাৰলৈ যাবলৈ মই গাড়ী এখন বুক কৰি আমাৰ গাড়ী আছে মানে মই গাড়ীত হে যাওঁ বাৰু দেই চাহ-তাহ দিবলৈ।
অ', সেইটো কথা।
মই ইমান খোজকাঢ়ি নাযাওঁ, মানে খোজকাঢ়ি গ'লে ভৰি বিষ হয় যে, মই সেই টো কাৰণে খোজকাঢ়িব নোৱাৰো মানে।
অ', এই জোতা পিন্ধিহে যাওঁ চাগে ন' পথাৰলৈ?
অ' জোতা নহ'লে সেই মানে জোতা পিন্ধা এক কথা নাহে মানে তোৰ ধৰি ল' এই গাড়ী এখন লৈছো মানে অকল পথাৰত অহা যোৱা কৰিবলৈ, এই গাড়ীখনতে অহা যোৱা কৰো আৰু।
অ', আমাকো ভাৰালে দিবিচোন এদিনকৈ।
ভাৰালৈ লবলৈ দেখোনো পইচা পইচাই নাই দেখোন ভাৰালৈ দিবলৈ।
এই মাটি এডৰা হেৰি কৰি দিম বিক্ৰী কৰি দিম।
বিক্ৰী কৰি দিলে দেখোন নিজে ল'ব পাৰি নহোন তেনেকে ক'লে তেনেকে হ'লে কি হ'ব এনেকে দেখোন কৰ্মটোতো মইতো হেৰি হ'ব দেখোন।
তোৰ খনত উঠি চাম আকৌ, প্ৰথম প্ৰথম তোৰ খনত উঠি চাম তোৰ খন ভাল দিলে তোৰ নি চিনা এখন ল'ম আকৌ সেইটো কথা, এতিয়া মই পতককে বেলেগ খন লৈ ললে মই সেইটো ফিলটো নোপাম ন' তোৰ খনৰ নিচিনা।
মই মই কৰ্ম কৰা মানুহবোৰক কৰ্মৰ পৰা আঁতৰাবোৰ আঁতৰাই এই সেই অহা পাহটো ল'ব নোৱাৰো গ'ম পাইছ নাই?
অ', সেইটো কথা।
অ', এতিয়া তই ধৰি ল' ইমান কৰ্ম ইমান কষ্ট কৰ।
অ', এইয়া কষ্ট কৰিব লাগিব এতিয়া। ঘৰত চাকৰি-বাকৰি নাই যে, সেইকাৰণে কষ্ট কৰি খাব লাগিব এতিয়া। কি কম এতিয়া লগৰ পইচা বস্তুবিলাক ল'ব নোৱাৰো নহয় পইচা নাই যে আমাৰ। তহঁতৰ ইও মানে কৈ দিলেই হ'ল ইটো লাগে ডাইৰেক্ট দি দিব ঘাচা ঘাঁচ।
অ', সেইটোৱে ম-মই মই হেৰি মইতো এ এ এছ টুৱেণ্টি, এছ টুৱেণ্টি ফাইভ আল্ট্ৰা এটা অৰ্ডাৰ দি থৈ দিছো গম হৈছে নাই?
অ', আমাকো এই ফটো চটো এখন মাৰি দিবি নে নেমাৰ'? অ', আকৌ পইচা দিবলৈ অ', পইচা নাই না পইচা নাই ন' আমাৰ ফটো মাৰিবলৈ দিবলৈ
অ', এ মই তেনেকে নামাৰো দেই মোৰ পইচা লাগিব নহলে মই তহঁতৰ এতিয়া ধৰি ল' অ' তহঁতি এতিয়া কষ্ট কৰি থাকি মই যদি তাত যাওঁ তহঁতৰ মনতোতো বিচলিত হৈ যাব ন' মই সেই কাৰণে নোৱাৰো মানে তহঁতৰ ইমান মহাপাপ ল'ব নোৱাৰো মই এই জীৱনত
এ তাকে তাকে ততৰ জীৱনটোৱে ভাল আৰু বহী বহী খাব লাগে আৰু অ', ত' মাংস আছে ছাগে ন' এতিয়া ভাতৰ লগত? এতিয়া ভাতৰ লগত মাংস আছে চাগে?
মাংস আহিছে এ মই হেৰি মানুহ এজনো লৈছো মোক ভাতটো খুৱাই দিবলৈ গম পাইছ' নাই?
অ', গিলিবলৈ গিলিবলে নিজে টিবি জানো?